হয়, হয় - হয় শুনিছোঁ।
হয়। হ'ল নে?
অ'। অ' ভালে। আপোনাৰ?
মোৰো ভাল। বাকী কি কৰি আছা?
এনেই আছোঁ। অ' তুমি?
মইো আছিলো এনে তাকে ভাবিলো আজি অলপ এই বিহুৰ ওপৰতে চৰ্চা কৰো নেকি?
হয় হয় কৰিব পাৰি যিহেতু আমাৰ বিহুটোৱে আমাৰ জাতিটোৰ বাবে এক প্ৰধান এক উৎসৱ, গতিকে- ইটো বিষয়ৰ ওপৰত আমি কথা পাতিব পাৰো।
হয় নিশ্চয় আৰু মানে যিহেতু বিহু আমাৰ অসমৰ আটাইত কৈ আ জনপ্ৰিয় আৰু ঐতিহ্যপূৰ্ণ উৎসৱ হয় ন
হয় হয়
হয় তাকে ভাবিলো আজি বিহু টোৰ ওপৰত মানে কথা পাতো- বাৰু হেৰি বিহু মানে আমাৰ কেইটা তুমি জানানে বাৰু
উম হয় হয় বিহু আমাৰ তিনিটা অ কব লাগ কলে আমাৰ অ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু আৰু ইয়াক আমি অন্য নামেৰেও জানো যে বহাগ বিহুক আমি ৰঙালী বিহু নামেৰেও জানো। বা মাঘ বিহুক ভোগালী- বিহু লগতে কাতি বিহুক আমি কঙালী নামেৰে জানো।
হয় ঠিকে কৈছা দে আৰু আ আমাৰ আমি যে পালন কৰি থাকো ৰঙালী বিহু এই ৰঙালী বিহুৰো মানে- ওচৰত মানে বৈশিষ্ট বহুখিনিয়ে আছে আৰু যিহেতু ৰঙালী বিহু আমাৰ অসম অসমীয়া নৱ নৱবৰ্ষৰ আৰম্ভণি আৰু আমাৰ এই বসন্ত ঋতুৰ, আগমনৰ সময়ত পালন কৰা হয় আৰু সাধাৰণতে ইয়াক আমি এ এপ্ৰিল মাহতে এই বিহুটো উদযাপন কৰোঁ নহয়নে আৰু এই সময়ত আমাৰ প্ৰকৃতি, যেতিয়া নতুন ৰূপত সজা সাজি উঠে বা নতুন ৰূপত গঢ় লৈ উঠে- খে আৰু কৃষকে নতুন আশাৰে খেতিৰ- কাম আৰম্ভ কৰে তেতিয়া মানে এই বিহুতটো সকলোৱে উলহ মালহেৰেপালন কৰে। কৰে আৰু এই বিহুৰ সময়ত- আমি যেতিয়া ডাঙৰে সৰুক আৰ্শীৰ্বাদ দিয়ে আৰু সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লয় বা সেৱা কৰে আৰু এই বিহুটোত ডেকা গাভৰুসকলে- ধুনীয়াকৈ আ শান্তি মানে আনন্দৰে পুৰা উলহ মালহেৰে হুঁচৰি, গায় ঘৰে ঘৰে হুচৰি গাবলৈ যায় নহয়নে বাৰু
হয় হয়। আপুনি এইটো ঠিক কথাই কৈছে বা আমাৰ বৰ্তমান চলি আছে।
হয় তোমাৰ আটাইতকৈ ভাল লগা বিহু কোনটো
মই আটাইতকৈ ভাল লগা বিহু বুলি ক'লে মই বহাগ বিহুক মই আহিলে মই বহুত আৰু আনন্দ অন্য বিহুতকৈ অ আপুনি ক'লে যে আ চতৰ সংক্ৰান্তিৰ দিনা আমাৰ গৰু বিহু সেইদিনা আমাৰ আ ৰাতি পুৱা আ গৰুক আ নৈ জান জুৰি খাল বিল আদিত লৈ যায় গৰুক লাও বেঙেনা আ খোৱাই দিঘল লতি পাতেৰে কোবাই আমাৰ গৰুক গা ধুওৱা হয় অ লগত তেয়া আমাৰ অ গধূলি, অ গোহালি, ঘৰত চাকি বন্তি, জ্বলাই, গৰুক, নতুন পখাৰে বন্ধা হয়। অ লগতে তাৰ পিছদিনা আ মানুহ বিহু আ সেইদিনা আমাৰ ৰাতিপুৱা সৰুৱে ডাঙৰক আহ সেৱা সৎকাৰৰ লগতে আমাৰ অ যিটো আমাৰ পুৰণি বা আগৰ দিনৰ পৰাই চলি অহা এক প্ৰথা, যিটো প্ৰথা আমি ইজনে- সিজনৰ লগত আমি যিটো আত্মীয়তা লগত তে আমি আদান-প্ৰদান কৰো যিটো। সেইটো আমাৰ অ কৰা দেখা যায়। লগতে অ নামঘৰ বা নিজৰ পদূলিৰ সন্মুখত আমাৰ বিভিন্ন অ ৰং ধেমালিয়ে হওক লগতে নাম কিৰ কীৰ্তন আদি কৰিবলৈ দেখা পোৱা যায়।
লগতে আপুনি কলেই যে অ অ বিভিন্ন অ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে দল বান্ধি হুঁচৰি গাব সকলোৱে আমাৰ
হয়, চোতালে-চোতালে আহে, ঘৰে-ঘৰে আহে। হয়। এই একেদৰে তোমাৰ এই ৰঙালী বিহুৰ নিচিনাকে তোমাৰ এই বালী বিহু হওক বা কাতি বিহু এই দুয়োটা বিহুৰে যথেষ্টিখিনি মানে মহত্ব আছে দিয়াচোন। তেনেকে ভোগালী বিহুৰ সময়ত আহ তোমাৰ ভোগালী বিহু মূলতঃ ভোগ আৰু আনন্দ উৎসৱ হয়। য'ত খেতি চপোৱাৰ পিছত মানুহে এই বিহুটো পালন ক কৰে আৰু এই সময়ত মানুহে বিভিন্ন ধৰণৰ পিঠা-পনা হওঁক লাৰু বা জলপান আৰু বিভিন্ন ধৰণৰ এ খোৱা বস্তু অ মানে প্ৰস্তুত কৰি কৰি তোলে আৰু মানুহে ইজনে সিজনৰ ঘৰলৈ গৈ চাহ জলপান খায় আৰু ইজনে সিজনক আমন্ত্ৰণ কৰে তেওঁলোকৰ ঘৰলৈ আহি। আহ তেওঁলোকৰ ঘৰলৈ বি বিহু খাবলৈ মাতে আৰু এই মাঘৰ বিহুৰ সময়ত মোৰ এতিয়াও মনত আছে এতিয়া মানে তোমাৰ এই বিহুটোৰ আৰম ভনি হয় সেই সময়ত ৰাতি সকলোৱে মানে ডেকা-গাভৰু, ডেকা সকলে লগ হৈ পিনে মেজি সাজে আৰু যেতিয়া মেজি মেজি বা ভেলা ঘৰ বুলি কোৱা যায়। সেই মেজি বা ভেলাঘৰ তোমাৰ এই ভোগালী বিহুৰ এক অন্যতম আকৰ্ষণ হয়। যিটো মানে দেখি খিবলৈও বহুত ধুনীয়া আৰু তাৰে আমেজটো একেবাৰে বেলেগ মানে। আৰু গাঁও বিশেষকৈ আজিকালি চহৰত বাৰু নাই দিয়াচোন। কিন্তু গাঁৱৰ মানুহ বোলে এই আজিও মানে এই মেজি সাজি এই বিহুটো পালন কৰে। কৰে। গাঁৱৰ মানুহে বাঁহ, খেৰ এই সকলো মানে সেই সকলোবোৰ ব্যৱহাৰ কৰি ভেলাঘৰ সাজে আৰু বিহুৰ আগদিনাখন উৰুকাৰ নিশা সকলোৱে একেলগে লগ হৈ ভোজ ভাত খায় আৰু সকলোৱে মানে একেলগে লগ হৈ মিলা প্ৰীতিৰে সেই ৰাতি গোটেই ৰাতিটো ভেলাঘৰতে অতিবাহিত কৰে। ৰং মনেৰে আন আনন্দ উলাহেৰে আৰু পিছদিনাখন পুৱাই উঠি পিনে তোমাৰ মেজি জ্বলাই অগ্নি দেৱতাক প্ৰণাম কৰে। তেওঁলোকৰ যাতে অনাগত দিনবোৰ ভালে কুশলে যায়। নহয়নে বাৰু?
হয়, হয়। ঠিক কথাই কৈছে আপুনি। অ, লগতে মই মাঘ বিহুৰ বিষয়ে অ ক'বলৈ গ'লে অ আমাৰ বিহু বিহুৰ আগদিনা আমাৰ অ মাঘ বিহুৰ আগদিনা আমাৰ উৰুকা বুলি জনা যায়। যায় বা কোৱা হয় সেইদিনা ৰা হয় সেইদিনা ৰাতি আমি সকলোৱে বা আত্মীয় লোক বোৰে আমি অ মিলা-প্ৰীতি তিৰে একেলগে আমি এসাঁজ খাওঁ। লগ হয়। সাইত তাম তামোচাৰে আৰু প্ৰিছজন পিছদিনা আ যিটো আমাৰ আপুনি ক'লেই এইমাত্ৰ যে আমাৰ মেজি বনোৱা হয়। আমাৰ গৰখীয়া ল'ৰা সকলেই হওঁক বা আমাৰ স অ সৰু ল'ৰা-ছোৱালীৰ লগতে আমাৰ যিবিলাক ডেকা ল'ৰাসকল হয় অ যিটো আমাৰ পুঁজি অ সজাই সেইটো আমাৰ অ জ্বলোৱা হয় তাৰ পিছদিনা। আৰু লগতে আমাৰ আহ, সেই বিহুটোত আমাৰ দেখিবলৈ পোৱা যায় যে বি বিভিন্ন ধৰণৰ লাৰু পিঠাই হওক, আদি কৰি আমি আ বন আদি বনোৱা পা যায়, লগতে আহ সেই বিহুত আমি এই আহ ৰং তামচাৰ যিটো এটা উৎসৱ সেই বিহুটো আমি এনেদৰেই পালন কৰোঁ।
কথা দেই আৰু এই দুইটা বিহু আমি যেনেদৰে পালন কৰো সেই এ একে ধৰণে আমি কাতি বিহুটোও পালন কৰো দিয়াচোন, আৰু এই কাতি বিহুটো তোলাও তুলনামূলক ভাৱে মানে শান্ত আৰু ধৰ্মীয় পৰিৱেশত পালন কৰা হয়। এ', আৰু কাতি বিহুৰ সময়ত আমাৰ কৃষকসকলে, আহ কৃষকসকলৰ মানে ভঁৰাল ঘৰ প্ৰায়ে খালী হৈ থাকে, সেয়েহে আমি ইয়াক কঙালী বিহু বুলি কওঁ নহয় নে। আৰু এই বিহুৰ সময়ত মানুহে, হয় এ হয়, আৰু সেই সময়ত আ সকলো আমাৰ অসমীয়া লোকে আ তুলসী সী গছৰ তলত আৰু খেতিপথাৰত চাকি-বন্তি জ্বলাই, আ যাতে ভাল মনে ভাল ফচল আহে, আগন্তুক দিনলৈ আৰু খেতি পথাৰত আকাশ বন্তি জ্বলাই, যাতে তেওঁলোক আ শস্য খিনি গো আ মানে, বিভিন্ন ধৰণৰ পোক-পৰুৱাই বা কিত-পতংগ নষ্ট কৰিব নোৱাৰে, তেওঁলোকৰ শস্যখিনি যে ভালদৰে বাঢ়ি আহে আৰু তেওঁলোকৰ ভাল মানে অনাগত দিনত যাতে তেওঁলোকৰ উৎপাদন ভালদৰে হয়, এই ইয়াৰে কামনাৰে এই কাতি বিহুতটো পালন কৰা হয়, আৰু তুলসীৰ তলত চাকি কি জ্বলাই পিনে, যেনেকে নাম জুৰি গোৱা হয় ন' যে, তুলসী তলে ৰে মৃগপহু চৰে, এনেধৰণৰ নাম গীতবোৰ গাই পিনে এই বিহুত টো ভালদৰে পালন কৰে, হ আমাৰ আয়তী সকলে নাম ধৰে। নাম কীৰ্ত্তন কৰে নামঘৰতো আৰু তুলসী তলত বহি পিনেও নাম-কীৰ্তন কৰে, পূজা পাৰ্ৱন কৰে, যাতে তেওঁলোকৰ অনাগত ত' দিনবোৰ ভালদৰে হা লক্ষীমাৰ আ কৃপাত আৰু ভালদৰে যাতে পাৰ হৈ যায়। নহয়নে?
বা লগতে আমি সেই হয় হয়, লগতে আমি দেখিবলৈ পাওঁ যে যিবিলাক আমাৰ ধৰি লোৱা তুলসীৰ তলতেই হওঁক, তামোল গছ বা পা-পান গছৰ তলত, লগতে ধাননি পথাৰত যি যিবিলাকৰ আমাৰ আ শৰাই দিয়া যায় সেইবোৰ আমাৰ ধৰিলোৱা, গাওঁৰ ল লৰা-ছোৱালী হওক বা গৰখীয়া ল'ৰা, সকলে আমাৰ যাইকিনে সেইবোৰ চোৰ কৰি খাই আৰু সেইটোয়ে আমাৰ সেই বিহুত যথেষ্ট আৰু আকৰ্ষণীয় বিষয় যে সেইটো আমাৰ কাতি বিহুত এটা আনন্দমূলক দিশ যে আমি ঘৰে-ঘৰে যাই থ-থগি ভঙা আদি, সকলোবোৰ আমি ৰং ধেমালি পাৰ কৰি দিওঁ।
হয়, আমি সকলোবোৰ মানে তাৰে আমেজটো আমি সকলোৱে ল'ব পাৰো এনে ধৰণে হাঁহি-ফূৰ্তিৰ মাজেৰে, আৰু এই বিহু উৎ অসমীয়া সমাজত বহুখিনিয়ে ভূমিকা পালন কৰে দিয়াচোন আৰু বিহুৱে অসমীয়া সমাজত ঐ ক হওক, বা ভাতৃত্ববোধ হওক, বা সম পৃতি, এই সকলো ধৰণৰ ভাববোৰ মানে বৃদ্ধি কৰে আৰু আমাৰ এই যে ই যে বিহুত উৎসৱটো, সেই বিহু হু উৎসৱটোতো আমি জাতি বৰ্ণ হওক ধৰ্ম নিৰ্বিশষ আমি সকলোৱে মিলি জুলি পালন কৰোঁ। কাৰণ এই বিহু উৎসৱটো পালন কৰাৰ বাবে তাতে এনেকোৱা নাই যে এইটো ধৰ্মৰ মানুহেই অকল একেলগে আ মানে লগ হৈ পিনে এই উৎসৱটো ভালদৰে পালন কৰে, নহয় নে?
হয় হয়, ঠিক কথাই কৈছ ছে আৰু মই অলপ আগতে কলোয়েই যে আমাৰ বিহুটোৱে হৈছে আমাৰ অসমৰ বাবে এক গৌৰৱ, বা বিহুটোৱে আমাক যথেষ্ট পৰিমাণে আমাৰ অসমক চিনাকি কৰি দিছে যে আমাৰ অসমখন কেনেকোৱা কি। গতিকে আমি এই বিহুটো আমি ভালদৰে উদযাপন কৰাটো আমাৰ বাবে সকলোৰে আমাৰ এইটো দায়িত্ব বা আমাৰ যিবিলাক সৰু ল'ৰা ছোৱালী আছে এই বিহু বোৰ আমি কেনেদৰে পালন কৰিব লাগে বা কেনে ধৰণৰ বিহু বোৰ আমি সকলো দিশ আমি তেওঁলোকক শিকাব লাগে। বুলি মই ভাবো আৰু।
হয়, একেবাৰে সঁচা হয় -হয় একেবাৰে সঁচা। আমি যদি আমাৰ সংস্কৃতিটো মানে ৰক্ষা নকৰো তেনেহলে আমাৰ নৱপ্ৰজন্মতো সেই একে একে ধাৰনাটোৱে মনত ৰাখিব বা তেওঁলোকে সেই সংস্কৃতিটো বচাবলৈ চেষ্টা নকৰিব মই সেই তুমি যিটো কৈছা সেই কথাৰ লগত মই একমত। বিহুৱে আমাৰ পৰম্পৰা সংগীত নৃত্য আৰু সামাজিক এই সকলোবোৰ মূল্যবোধকে জীয়াই ৰাখে। াই ইয়াক জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব দিয়াচোন।
হয় গতিকে দিয়ক কথা পা
হয় -হয় মোৰো বহুত ভাল লাগিলে বহুখিনি অভিজ্ঞতা হ'ল। ঠিক আছে বাৰু বেলেগ এদিন আকৌ এটা ন নতুন বিষয়ত কথা পাতিম। আজিলৈ সামৰিছো। হয় হয়।